অ কি খবৰ
হেল্ল' ই ভাল ভাল তোমাৰ ভাল ইয়া ইয়া ভাল ভাল একদম চব ভাল তোমাৰ কোৱা
আছো আছো কাৰতে কেনেকুৱা চলি আছে তোমাৰ
চলি আছে ভালে
আচ্ছা বাকী এনে ৰিচেন্টলি কিবা গেম চেম খেলিছিলা নেকি?
ৰিচেণ্টল গেম খেলা হোৱা নাই একচেলি কাৰণ আমাৰ মাজতে চমকেম গল চ' সেইকাৰণে মানে আমাৰ গেম চ মোৰ মানে ইমান মানে তোমাৰ মানে ক'বিচন হোৱা নাইেইনল গ কাৰিনৰ কাৰণে গৈছিলো মানে গেম কি পাতা হ'ব গেম
অ অ।
কেনে কি কই ইণ্টাৰ ষ্টেট এখনৰ কাৰণে কিবা মিটিং এখন কৰা হৈছে।
উম হম হম।
চ' এতিয়া মানে আহ ইন্টাৰষ্টেড খন কৰিব আৰু লাহেকে
আচ্ছা আচ্ছা।
নৱেম্বৰ বা তোমাৰ অক্টোবৰৰ লাষ্টৰ পিনে কি কয় কৰিব বুলি কৈছে।
আত্ছা, মোৰ বাকী ঠিকে চলি আছে এনে বাৰু বৰ্তমানতো এতিয়া ইমান প্ৰেক্টিচ কৰা নাই একজাম হৈ আছে ন সেইকাৰণে। আফটাৰ এক্জাম প্ৰেকটিচ কৰিম আৰু লাহেকে চাৰ্ট দিম আকৌ বাকীটো এনে চব ঠিকে চলি আছে আৰু।
আচ্ছা আচ্ছা অকে অকে ফাইন।
বাকী আহ কি কয় উম
পোৱা নাই মোৰো ক'ব গ'লে
অ।
কি কয় এক্জাম গ'ল ইপিনে এক্জাম চাই কিনে তোমাৰ পিনে ক'ব গ'লে আজিকালি ষ্টুডেণ্টবিলাকক বেছি টাইম নিজৰ প্ৰেক্টিছ কৰা নহয়।
আচ্ছা আচ্ছা।
অ সেইটোৱে আজিকালি নিজৰ মানে ক'ব গ'লে মানে ভাগৰি যোৱা যায়তো।
অহ অহ।
ই ছ' হৈ যোৱা যায়। দিনৰ লাষ্টৰ লৈকে। চ' প্ৰেক্টিছো হোৱা নাই বাৰু কব গ'লে। সনেকা ডিচকাচন চলি আছে আমাৰ জিমৰ কাৰণে বেছি মানে হেৰি কৰি আছে আৰু। ত' এইবাৰ ইমান গেম চেম খেলাত, অ গেম চেম নেখেলিম চাগে মানে এইবাৰ অফিচিয়েল্ছত সোমাম চাগে।
অ আচ্ছা যে এইবাৰ ন তুমি অফিচিয়েলত সুমাবা?
য়া অফিচিয়েল্ছত সোমাম মানে গেমত মানে লাইক লাগি চাগি দিব লাগিব আৰু। এনেকে গেম খেলিব নোৱাৰিম আৰু এইবাৰ মানে কাৰণ প্ৰেক্টিচ লাগিব গেমৰ কাৰণে এনে খেলিতো একো খ
অ অ। আচ্ছা ঠিকে আছে, উম হম। ঠিকে আছে ঠিকে আছে। বাকী এনে কি কয় ষ্টুডেন্ট বোৰে কেনেকুৱা মানে ইহঁতৰ প্ৰগ্ৰেছ বোৰ কেনেকুৱা হৈ আছে?
ষ্টুডেণ্ট গ প্ৰগ্ৰেছ য়া। হৈছে নোহোৱা নহয়। এই ধ কি হয় চব। চব থোৱাকৈ নহয় এতিয়া ক'ব গ'লে কিছুমানৰ ঠিকে আছে কিছুমানৰ লাইক শ্ল' প্ৰগ্ৰেছ আছে কিছুমানৰ টাইমৰ লগত ঠিক ঠাক হৈ গৈ আছে। এনেকুৱা একো মানে সেই নহয় আৰু কিছুমান আছে লাইক আহ যোনবিলাক আগৰ পৰাই ভাল। কিছুমানটো থাকে দুইদিনতে লাইক ইণ্টাৰেষ্ট দিয়া হৈ যায়। ইণ্টাৰেষ্ট লগ কথা ষ্টুডেন্টৰ ইণ্টাৰেষ্টৰ লগত কথা যোনবিলাকে ইণ্টাৰেষ্ট দিয়ে সিহঁতে। পাৰি আছে যোনবিলাকে লাইক। অলপ কম ইণ্টাৰেষ্ট দি আছে সিহঁতে লাহে লাহে শিকি আছে। ইণ্টাৰেষ্ট দিব কি আছে কাৰণ। এইজৰ লগত বুজাটো হৈ যায়তো বয়সৰ লগত বুজাটো হৈ যায়। তেওঁ সৰু ষ্টুডেন্ট আছে চ। সেইকাৰণে। বুজাতো অলপ টাইম লাগে প্ৰেক্টিচ।
লিয়া দুিনত শিক বস্তু নহয় ননেে লি যিমান কনচেনট্ৰট কৰে সিমানে ভাল হ'ব। যিমান ফকাচ থাকে আৰু আজিকালি এনে অ আৰু আজিকাল। ষ্টুডেণ্ট বোৰে মানে আমাৰ পিছৰ জেনেৰেচন এনেুকোৱা হৈছে কষ্ট কৰিব মানে অলপ। টান পাই মানে অলপ অঁ অলপ মান। মে নিজকে মানে কষ্টটো মানে কষ্ট নহয় মানে নিজৰে মানে যোনটো ফিজিকেল হেৰি হয় সেইটো কৰিব নোখোজে আজিকালি এলেহুৱা হৈ গৈছে মানে।
এনেকুৱা হৈ গৈছে আজি। সেইবিলাকে হৈছে কাৰণ আগৰ আগৰ টাইমত আগৰ টাইমত আমি খেলিব গৈছিলো। বাহিৰত খেলিব গৈছিলোঁ বা এহক কি কয় এক বাহিৰত খেলিছিলোঁ আমি আজিকালিতো তোমাৰ ক'ব গ'লে চব ফোন লেপটপ। তাৰপিছত লাইক। ক'ৰবাত লাইক এনেকৈ ন ঘৰত সোমাই থাকে নৰ্মেলি আৰু ঘৰৰ ভিতৰত থাকে এ চিৰ ভিতৰত থাকে কিন্তু আমাৰ টাইমত আমি এনেকুৱা নাছিলোঁ।
অঁ, তাকেইেতো আৰু আজিকালি সেইকাৰণে উম এক্টিভিটিটো কমি গৈছে আৰু। ল'ৰা ছোৱালী বোৰা মানে কি হৈছে আজিকালি মানে মন নোযোৱা হৈছে বস্তুবোৰ কৰিবলৈ বা কিবা যদি অলপ যদি ইন্টাৰেষ্ট দিয়ে তেতিয়া চবে পাৰিব কিয় নোৱাৰিব।
ইণ্টাৰেষ্ট দিলে চবেই পাৰে।
চবে পাৰে একজেকলি যাৰ যাৰ ইণ্টাৰেষ্ট থাকে সিহঁততো এনেও। দে গমেই পাই যে এইটো ষ্টুডেন্টৰ ইন্টাৰেষ্ট আছে এইটো নাই।
ষ্টুডেণ্ট বিলাকে এইটো। ন'টিছ নকৰে ন কাৰণ ইহঁতে সৰু হেইজত থাকে। সৰু এজন আৰু একচুৱেলি পেৰেণ্টছৰো ভুল আছে। কাৰণ পেৰেণ্টছে সিহঁতক লাগাতছে বেছি অলপ লাইক ই ন' মৰম দি দিছে মৰম দিয়াতো ৰাইট হয় কিন্তু লাইক। লাগাতছে বেছিচনা বুধব আমাকো দিছে আমাৰ পেৰেণ্টছ বা লাইক আহ লাগাতছে মানে ন বেছি হৈ যায় অলপ
অ সেইটো তয়ে এই ইমান মানে ইমান কৰিব নালাগে, ই আৰু আপুনি ইমান পেমপেৰ কৰি ৰাখিব নালাগে যে একদম লৰা ছোৱালীটো বেয়া এ হয় যায় মানে অবেছলি, পেৰেনছ অৰ মৰমটো তো চবৰে থাকিবই, বাট দেন অলপ আউটাৰ ৱৰ্ল্ড এক্সপ'জ কৰিবলৈ মানে লাগে ন যে অলপ মানে শিকক বা অলপ
শিকক দিয়া অলপমান অকলে ওলাই অকলে ওলাই যাব দিব লাগে লাইক শ দিব দিব লাগে চান্স দিব লাগে। যদি এতিয়া চব জেগাতে যদি পেৰেন্টছে হাত দিব যায় চ' ষ্টুডেণ্টে কি লাইক সেইটো হৈ যায় ন এৰি দিব লাগে লাইক ন ইঞ্জিন নিজৰ ভৰিত থিয় দিব শিকিব লাগে যে ইয়েছ ইঞ্জৰি হৈছে নাই ও ন আৰু একচুৱেলি ক'ব গ'লে এনেকুৱা কম্বেক্ স্পৰ্টে নিজকে যেতিয়া লাইক নিজকে থিয় কৰাব শিকায়।
অঁ চেল্ফ কনফিডেন্ঞ্চ বঢ়াই ন আৰু চেল্ফ ডিফেণ্ডছ এইবিলাক বহুত ভাল এটা এইটো এটা ৱে হয় যোনটো দ নিজে নিজৰ চেল্ফ ডিফেন্সটো কৰিব পাৰে মানুহে আৰু লগতে কনফিডেন্ঞ্চ গেইন কৰে বহুত আৰু ফিজিকেল হেল্থৰ কাৰণেও ভাল। ভাল হয় যোনটো আজিকালি প্ৰায় বাচ্ছাবোৰে নকৰে বাচ্ছা বুলি মানে কি আৰু ডাঙৰ বোৰো নকৰাই হৈছে আজিকালি। ফ্ৰী টাইম যোনখিনি পায় সেইখিনি লাগে অ আৰু আজি আজাকালি যোনখিনি টাইম ফ্ৰী পায় মানুবোৰে সেইখিনি টাইমটো মোবাইলে চাই চাই কেনে কটাই দিয়ে।
মোবাইল চাই কেনে কটাই, আগতে ইউ ন' কি কয় ইভিনিং টাইমত আজি আজিকালি মানুহে শুই থাকে আগতে মা শুইছিলে নোসোৱা নহয়। লাইক কিন্তু ইউ ন' লাইক ইভিনিং টাইমটো অলপমান লাইক অলপমান মানুহবিলাকে অলপমান ন অলপমান বাহিৰত ওলাই আহিব লাগে, অ আজিকালিটো চব চবৰে জব-জব এণ্ড অল। কি কৰিছ? জবৰ প্ৰেছাৰত থাকে, চ' মানুহৰ হেল্থৰ ওপৰতো কমি গৈছে কিন্তু যোনবিলাক মানুহে আজিকালি স্কুল ইহঁতৰ ল'ৰা ছোৱালীক লাইক
তাকেতো আজিকালি মানে বহুত কিবা বহুত চেঞ্জ হৈ গৈছে ন' ডাউট চেঞ্জ হৈছে কিন্তু মানে ভাল ৱেটো চেঞ্জ হ'ব লাগিব ন। যে অকল বেয়া খিনিয়ে এডাপ্ট হৈ থকা টাইপৰ হৈছে। এতিয়া বহুত ক্ষেত্ৰতে। আৰু মেইনলি হৈছে যে মানুহে ফিজিকেল হেল্থত একদম ধ্যান নিদিয়ে। লাইক সেইকাৰণে আজিকালি বহুত বেমাৰ আজ জাৰ বহুত আৰু সৰু বাচ্ছাবোৰো আজিকালি মানে বহুত এনেকুৱা অবেচিটিৰ নিচিনা প্ৰব্লেমৰ ফেচ কৰে। বা হেৰি হৈ যায়, অঁ। যদি অলপ নিজৰ যদি হেল্থো মানে ধ্যান ৰাখে এনে তুমি কি ভাবা যে কাৰ্ডে হেল্থটো ভালকে ৰাখে নে
অভিয়ছলিজি যিয়ে নকৰে কিয় লাইক কাৰ্ডেই কৰে বা ক্ৰিকেট খেলে বা যিয়ে নকৰে
অ যিয়ে স্পৰ্ট নহওক কিয়
বডি মুভমেণ্ট এক্সাৰচাইজ যিয়ে কৰক বা যিয়ে ফিজিকেলেল মানে ইউ ন' ফিজিকেল এক্সাৰচাইজ বা ফিজিকেল গেম যিয়ে খেলক অভিয়াচলি ভাল লাগিব যদি লাইক অলপ তাৰে যদি দহ মিনিটো ভালকৈ কৰে ন ই ন' বৰ্ডীত বডিটো হেল্প কৰিব
হাবডী তোক বহুত হেল্প কৰে উ বাকী তোমাৰ এনে কিমান বছৰ হ'ল
মোৰ আজি বহুত বছৰ হ'ল ল মিম্ হল মোৰ
আচছা আচ্ছা ছিক্সটিন ইয়াৰছ বহুত বছৰ বহুত হাই এক্সপিৰিয়েঞ্চ থকা প্লেয়াৰ হয় তুমি মানে
য
আহ সেৱা ঠিকে আছে সেইখিনি কৰিব লাগিব এনেও তুমি সেইখিনি পাৰিছা কৰিছা এতিয়া যে তোমাৰ ষ্টুডেন্টবোৰো বহুত সেনেকে প্ৰগ্ৰেছ কৰক ভাল হওক বাকী বাকী আৰু এতিয়া এনে গেম কেতিয়া আছে
ইয়াৰ গেম তোমাৰ এইখন গেম এখন আছিলে ইন্টাৰনেচনেল চ' এইখন আমাৰ খেলা চোৱা নহ'ব কাৰণ ন আমাৰ এখন গেম এনাউচ কৰি আছোতো চ' আমি সখিনি কামত লাগিব লাগিব চ
অ আচ্ছা আচ্ছা
এনে এখন আছিলে তোমাৰ ইডৰনেছিয়াত আছিল ইন্টাৰনেচনেল আছিলে চ' সেইখন বাৰ হব আৰু আমাৰ তাতে ফৰ্ম আহিছিলে ফৰ্ম মানে কিন্তু সেইখন গেম আমাৰ আহ সেইখন গেমত জোৱা হব আমাৰ ষ্টুডেণ্ট পঠোৱা নহব কাৰণ হাই আমাৰ গেম এখন এনা হৈ আছিলো চ' এইবাৰ আমাৰ মিছ হ'ল চ' এতিয়া আমাৰ গেম এখন পাতিম বুলি ভাবিছো চ' তাৰে ওপৰত ডিচকাচন চলি আছে
উম উ দাদা বহুত ভাল ইনিচিয়েটিভ হয় মানে তোমালোকৰ ফালৰ পৰা ন যে উম ষ্টুডেন্টবোৰক এটা মানে উ সাহ আৰু উৎসাহ পাব
সেইটোয়ে নিজৰ ক্লাবে এক্সপিৰিয়েঞ্চ গেইন কৰিব আ ন খেলিলে খেলিলে সিহঁতেও এটা লাইক কনফিডেন্ঞ্চ পাব হাৰক বা জিকক খেলিছে সেইটোৱে বহুত ডাঙৰ
সেইটোৱে বহুত পাৰ্টিচিপেনটোৱে বহুত ডাঙৰ কথা ন মানে হৰা জিকাটোতো ইমান হেৰি নকৰে বাত পাৰ্টিচিপেট কি ইন ফিউচাৰকে মানে নাৰ্ভাচনেচ বা পেনিকনেচটো নাইকিয়া হ'ব তাই মানে ভালকে
যে ইয়াৰ কিবা এটাতো কৰিব পাৰিম ইয়াত নামি যাব যে পাৰিছে এইটোৱে
অ সেইটোৱে অ সেইটোৱে বহুত ডাঙৰ কথা আৰু আজিকালি ল'ৰাছোৱালীবোৰৰ কন ফিলিঙচ নাইকিয়াই হৈ গৈছে নিজক লৈ কিনে ইস্পেচিয়েলি স্পৰ্টছৰ ক্ষেত্ৰত লাইক মই পাৰিম নে বহুত ডাউট কৰে আজি আজিকালি মই পাৰিম নে এইটো পাৰিম নে সি পাৰিছে মই কিয় নোৱাৰিম বা যেতিয়া খেলি থাকে তেতিয়াহে মানে কনফিডেন্সটো গেইন কৰিব এক্সপিৰিয়েঞ্চ হব তোমাৰ যেনেকে ছিক্সটিন য়েৰ অব এক্সপিৰিয়েঞ্চ অভিয়াচলি বহুত ডাঙৰ বস্তু হয় এইটো এনেকে
হ পিছে তোমাৰ প্ৰেক্টিচ কেনেকোৱা চলি আছে
নাই নাই মই এতিয়া এতিয়া যোৱা নাই মই কণ্টিনিউ কৰিম বাৰু এ নেক্সট মনথৰ পৰা বিকৌজ এতিয়া মোৰ একজাম চলি আছিলে সেইকাৰণে মই এতিয়া কণ্টিনিউ কৰা নাই পিছত আকৌ কণ্টিনিউ কৰিম অভিয়েচলি এইটোৱে তো এ টা ৱে হয় ন যোনটো দি মানে নিজৰ হেল্থটো ভালে ৰা খিব পাৰো বাকীতোটো এনে প্ৰেক্টিছ কৰাই নহয় সেই কাৰণে আ বাকী সেয়াই জুলাইত বোলে গেইম এখন আছে বুলি শুনিছো তাকে যদি প্ৰেক্টিচ ভালকে হয় আৰু খেলিম আৰু উম দিয়া দিয়া ঠিক আছে দিয়া অ নেক্স টাইম
পিছে দিয়া পিছলেকে কথা পাতিম অকে
থ